কি কৰিছা?
এই আছোঁ। ভাল নে খবৰ?
এই ভালে আছে। কিবা কৰি আছা নে? মই তোমাৰ, দোকানলৈ আহিছোঁ।
অ' অ'।
আহ ম মই ছোৱালীক খুৱাই-বোৱাই আজৰি হৈছোঁ আৰু তাইৰ পৰীক্ষা আছে যে। তাকে অ পৰীক্ষা আছে আজি শেষ আৰু অ, বাকী ঘৰত ভাল?
অ ভালে আছে সকলো। আছে দোকানত তোমাৰ গোটেই বস্তুয়ে ৰাখিছ ৰ'বা এ কচমেটিকৰো আছে চে তাপা তু আমাৰ এইয়া কাপোৰ কানি আছে।
অহ
স্কুলীয়া মানে সকলো বস্তুৱে পোৱা যায় আৰু।
অ, অ
মানে মানে গোটেইবিলাক আইটেমে ৰখা গৈছে বস্তু, সেই যে গাঁওৰ গাঁওৰ দোকান মানে তোমাৰ আজিকালি অনলাইনতো সকলোবোৰ বস্তু পোৱাই গ'ল দেখোন, হয়নে তাৰপিছতে তোমাৰ আকৌ এয়া ত সিটো কিবা এটা নহয় কিব এটা কিনি থাকে কেটামানে আঅ তেনেকুৱা কাৰণে।
নহয় মানে গোটেই কেইটা বস্তুটোয়ে ৰাখিলে মানে মানে তোমাৰ দোকানত যদি উম! কাষ্টমাৰ এজন গ'লে, কাষ্টমাৰ এজন গ'লে যাতে তোমাৰ গোটেইখিনি বস্তু যদি পায়, তেওঁ আকৌ ধৰি লোৱা চাৰিআলি বজাৰ কৰিবলৈ বুলি নাহে এ তাৰ পৰাই লৈ আহোগৈ
তাত পায়ে গোটেইখিনি পায় তেনেকুৱা নিচিনা হৈছেগৈ তাকে এ হেৰি কৰি পেলাই মানে যিমানে যি নকৰা বেলেগ কৰিবও লাগে বায়া একোৱে হোৱা নাইকিয়া আগতে ভাল আছিলে হেৰি কৰিব দোকান কৰিবলে এতিয়া তোমাৰ অনলাইন বিলাক হ'ল ন আকৌ তোমাৰ টাউন ডাঙৰ
মল বিলাক হ'ল অহ
হোৱাতে মানে কি হৈছে এতিয়া দোকানৰ মানে ইমান কাষ্টমাৰ তোমাৰ মানে কমি গৈছে ইমান ন নললে নো নোহোৱাখিনি হয়, আৰু। এনে তোমাৰ বাকী আগতে যেনেকে ভাল আছিলে অ বাকী সোমাই।
অ সেইয়াই আৰু গাঁৱৰ মানুহ বুলি নিদিলেও নহয় বেয়া পাব তাকে আৰু।
দোকান দি আছে।
তাকে মানে নহয় এতিয়া অনলাইনত কিছুমান বস্তু ধৰা কি হয় জানানে এ তোমাৰ কাৰণে এতিয়া ধৰি লোৱা দোকান খনৰ পৰা কিনি লেগে লাভ। কিন্তু আকৌ বেলেগ মানুহ হ কাৰণে অনলাইনত ল'লে মানে ধৰি লওক সিহঁতৰ লাভ হয়।
জে চাব। পালে ন তাতে গোটেই দামে সহৰ মিলাই থাকিলে তেনেকোৱা হৈ থাকে আৰু অৰ্ডাৰ দিলে ঘৰতে দিলে
অ তেওঁলোকৰ তেওঁলোকৰ সুবিধা মৰ্মে তেওঁলোকে কৰে ধৰা
সেইটোয়ে হে ডে ডেলিভাৰী দিবৰ কাৰণে ঘৰলৈ যাব কতো যাবও নালাগে। ন সেইটো এটা সুবিধা অনলাইনৰ অ
চাইছা মোবাইলটোত
অ অৰ্ডাৰ দি ঘৰতে দিলেহি তাৰপৰা একো খৰচও নাই যাব লগাও নাই আমাৰ তেনেকে নলয়নো আৰু কি লব তোমাৰ কোৱা ইয়াত আহি পেলাই ওলাই কৈ আহাও আজিকালি মানুহক সময়ে নাই।
সময় নাই ব্যস্ত চবেই হয় হয় উম
তাকে কৰিব পেলা বো এনেকে জীৱনটোত থাকিব লাগিব জীয়াই থকালৈ। কিবা নহয় কিবা তাত ভাল সেইটোৱে সেইটোৱে কাম বন এটা নকৰিলে আও চলিবলে টান হয় আজিকালি নহয়।
ৰি নাথাকিলে তো তেনেকেই কৰি চলিব লাগিব এ আমাৰ আমাৰ তুলনাত কতা কৈ আৰু কষ্টত থকা মানুহ আছে
ন আছে আছে মই কেতিয়াবা ভাবো কিন্তু মই ভাবো মই
তলৰ খিনি কথা চিন্তা কৰি পেলাই আগুৱাই যাওঁ আৰু।
মানুহৰ অমুকো অমুক আছে কিন্তু কি হয় তোমাৰ সিহঁতৰ কি কৈছে সেইটো ডাঙৰ কথা নহয় আমাৰ তকৈ তলৰ খাপ বা মিস্ক জালা মানুহ চ চলায়ো এসাঁজ খাই এসাঁজ খাবলে নাই ন সেইবিলাকো যদি আৰু মানে কেতিয়াবা মইও নিজৰে এ নাই বাৰু আ বুলি নকওঁ কিন্তু তথাপি মই সেই বিলাকক মানে বিশেষকে বাততে যিসকল মানে ঘূৰি ফুৰে ন ঘৰ বাই নাইকিয়া।
তেওঁলোকেও কম কষ্টত থাকে নে কিছুমানৰ যে তোমাৰ ঘৰেই নাই ন।
অ থাকিবলৈ ঘৰ দুৱাৰ নাই, খাবলৈ একো নাথাকে ন ঘূৰিয়ে ফুৰে কোনোবাই দিলেহে খাব পায়। অ সেইটোৱে।
বেয়া লাগে সেইবিলাক মানুহ দেখিলে সচাকে মই এতিয়া সেই কম। তেতিয়া হ'লে কিবা মানে দি। খোৱাই ভাল পাওঁ সেইবিলাক মানুহক এই আশীৰ্বাদ এটা পোৱা যায় ন কমচে কম সেইটোৱে এনে মানুহক তুমি খোৱাইছা। একো সলাগে নাই। মানুহে আজি তুমি মাছ মাংস আনি খুৱাইছা পিছ মুহৰ্ততে তোমাৰ বেয়া বুলিয়ে ক'ব।
আহ তাকে আহ অ তাকে।
মই বোলো নাই মানুহ যি কৰ্ম কৰো তাকে চও জীৱ জন্তুকো পাৰিলে খুৱাও।
তাকে অ নহয় নহয় একো নাই নাই তুমি তেনেকে আগুৱাই যাব তেনেকে গলে ভগৱানেও চকু ম মানে কাৰো অনিষ্ট নকৰিবা চবৰে ভালটো। চা । কৰিবা ভগৱানে সদায় তেনেকে আগ গোৱাই লৈ যাব
এতিয়া সেইকাৰণে কুকু চুকু কিবা বালে চবকে খোৱা বোৱা দিওঁ নহয় একে লগে লগে ঘূৰি ফৰিব গ। বদি গাড যোৱাদি গৈছে। তেনেকুৱা হৈছে মানুহজন চাই দিলে বজাৰ ফুৰিব গলে লগতে গৈছে মানে আৰু তেনেকুৱা সেইকাৰণে মই তাক মই মানুহজনক। ক দেখি যা কুকু মানে ভাল পোৱা মানুহে
ন নহয় কুকুৰ প্ৰভু ভক্ত প্ৰভু ভক্ত কুকুৰৰ মৰম কৰিলেতো বহুত।
পোৱাই যায় ন সেইটয়ে আশীৰ্বাদ দিয়ে। মোৰ মানুহজনক তাকে কওঁ মই বোলো ছোৱা আজি আ তুমি গৈছা লগে লগে গৈছে। যে কিবা এটা খোৱা কাৰণে হে হয়। খাবলৈ পায় ইয়াৰ কাৰণে মৰম এটা বাঢ়িছে। যেন জন্তুৰ ওপৰত। তেনেকুৱা আকৌ তোমাৰ বা যদি গ'লে পাগল হৈ গ'লে কেতিয়াবা ঘূৰি ফুৰে যে সেইবিলাকৰ পানী বা গি- বটল বা দিলা। বা কিবা বন কে কেইটামান বেগ এটা দিলা, খালে মানে আশীৰ্বাদ এটা পায়। তেনেকুৱা। সেই মানুহক এনেই টকা পইচা দি সহায় কৰিবলৈ নোৱাৰি। কিন্তু এনেকে অলপ দি গৈ লৈ পেলাই
মানে প্ৰয়োজনটো- মানুহৰ প্ৰয়োজনটো আৰু। তুমি যদি কাৰোবাক- তেওঁ এতিয়া চোৱা পানী পিয়াহত আছে। প্ৰয়োজনটো যদি হে তুমি- সেই প্ৰয়ো- উম, সেই প্ৰয়োজনটো পূৰণ কৰাৰ পিছত, উম। তেওঁ কিমান এটা আত্মাটোৱে
শান্তি পায়। আৰু এসোপা কৰিলে কি হয়, মনটো তোমাৰ নিজকে কিবা ভালহে লা গে। ভাল লাগে জীৱ জন্তুৱে হওঁক বা মানুহক কিবা এটা সহায় কৰিবলৈ পালে। কেতিয়াবা ভাবো ভগৱানে ধন টকা-পইচা আৰু অলপ দিয়া হোৱাহে চাগে, বোলো আৰু সহায় কৰিবলৈ পাৰিলোঁ হয়। কিন্তু
দিব দিয়া। দিব দিয়া। সৎ কাম ভালে আ- অ' ভাল কাম কৰা, সৎ কাম কৰা, দিব দিয়া ভ ভগৱানে।
সেইটোৱে, মনতো ডাঙৰ কৰিলে। কিন্তু ধন, টকা-পইচা অলপ বোলো দিয়া হোৱা হয়।
মনটোহে আচল কথা মানুহৰ। মনটোহে আচল কথা। মনটো তোমাক যথেষ্ট দিলে, তোমাৰ যদি মনটো অ' মানে বেয়া। তুমি যদি মানুহক ভালে ৰাখা, অ' ভালে এষাৰ মাত নিদিয়া, ভালে এটা কথা নোকোৱা, তেতিয়াহ'লে ইমান ধন, টকা-পইচা তুমি কি কৰিবা? গতিকে কি জানা? আমি ভাবো আমি ভাবো বহুত দিয়ক ভগৱানে কিবা আমাক এনেকে - এনেকে দে, নহয়। আচলতে আমাৰ কাৰণে যিখিনি ভাল, ভগৱানে আমাক সেইখিনিহে দিয়ে। সেইটোৱে দিয়ে। নহ'লে আকৌ আমি গৰ্ব হৈ যাব নহয় আম
অহংকাৰ হৈ যাব সেইটোৱে। কেতিয়াবা ভাবো মই বোলো কেতি কোনদিনাখন, কেতিয়া মৰিব লাগে কোনো ঠিকনা নাই ন? আৰু জন্ম হলে মান মন আছ আছে হইনে কিন্তু মানুহ বিলাকে অ সেইটোৱে কিন্তু আমি মানুহ ভাবো এ বহুত দিন হল জীয়াই থাকিম আৰু কেতিয়াবা ভাবো আছে নো দুনীয়াখনত কি? থাক তাতো যদি ভাল কাম এটা নকৰা ন, তাৰপিছতে তোমাৰ মৰিলে বুলি সকলো শেষ ইয়াতেই
তাকে তুম এনেও তুমি চাবা। জীয়াই থকালৈকে তুমি যিমান ভাল কৰিলে তোমাৰ এটা বদনাম থাকিবই। তুমি যিমান ভাল কৰা, কিন্তু তুমি যিদিনা তুমি যিদিনা নোহোৱা হবা চাবাচোন চোন মানুহজন কিন্তু বহুত ভাল আছিল দেই। এনেকে ওলাই উম।
কৰিব তেতিয়া ন, সেইটো নিয়ম হৈ গৈছে আৰু।
সেইটো কাৰণে জুবিন গাৰ্গে গাই থৈ যোৱা নাই সাত সতৰুৱে গুণ বখানিব সত্ৰুৱেও গুণ বসানে। গুণটো মানে ভাল গুণটো গায়, কিন্তু সত শত্ৰুৱে টো কোনো কাৰণত এনেই গু গুণ নাগায়।
সচাই সচাকে এটা বদনামে কোৱা যায়।
মৃত্যুৰ পিছতহে গুণ বখানে।
জুবিনে এতিয়া মৰিবলাও তেনেকুৱা কৰি
আহ জুবিন গাৰ্গটো বেলেগ এজন মানে বেলেগ-বেলেগ আমি মানে তুলনাই, তুলনাত ন পাওঁৱে মানে। আমি ওচৰো চাপিবগে নোৱাৰিম।
সেইটোৱে। মানে ভাবি পেলাই ভাল লাগা আৰু মনটো আৰু গান বিলাক আজিকালি শুনিলে মানে মনতো ন মানুহজন যে জীয়াই আছে তেনেকুৱাও লগা হলগে হয়নে? হয় মানুহৰ দিন বিলাকে তেনেকে গৈ আছে।
আজি মই সেইটোৰ কথাও কবলৈ বিচাৰছো। জুবিন গাৰ্গে হয়নে কিমান মানুহক সহায় কৰিছে মানে হিচাপ নাই।
অ হি
হিচাপ নাই চোৱা টকা পইচা কিটো এবাৰ ক'বাত কোনোবা এটা ইণ্টাৰভিউ ঠিক কৈছে যে মোক উ বিশ কোটি মান টকা দিব লাগিছে মই মানুহক তেতিয়া সহায় কৰিব পাৰিলোহেতেন কিন্তু এতিয়া মই যিকেইটা পইচা বোলে অ মনটো ডাঙৰ। সেয়াই মানে যিকেইটা পইচ পাই গান গোৱা পইচা কেইটা বিলাই দিওঁতেই পিছদিনাখন ৰাতিুৱা বলে নাইকিয়া হয় বেলেগৰ পৰা ধাৰলেহে লব লাগে আচলতে তেনে সেই ইমান বিশাল মন এটা ন বা সচাকে দেই।
ক'ব লগা ন।
আচলতে মানুহজনক ওচৰৰ পৰা লগ পাই তেনেকে কথা পাতিবলৈ পোৱা হ বহুত ভাল লাগে হয় যে ঢেৰ
ওচৰ পৰা নাপা এতিয়াহে অনুভৱ হৈছে তেতিয়া নহলেও ওচৰত নাপালোৱে ন ওচৰত মানে পোৱা হোৱা হয় যে ইমান বৰ্ডিগাৰ্ডে চৰ্ডিগাডে আ ঘুৰি থাকে হয়। কেনেকুৱা প্ৰগ্ৰাম মাৰি গ'লেওচোন মানুহৰ
অ নেপাও এই ইয়াতে হেৰিত আহিছিল নহয়। ফিল্ডত এ তন ফিল্ডত এ নাপাও দেখাই নাপাওঁ। ওচৰলৈতো যাব নোৱাৰোৱে তোমাৰ একেবাৰে ইমান আঁতৰৰ পৰা মানুহ।
সেইটোৱে আগুৰি থাকে
উম তাকে। হ'লেও ভাল মানুহ আ
তাকে চিন্তা লাগে মানুহ ন এতিয়া মানুহজন থাকা হয় ন অসমৰ ভাল সম্পদ এটা একেবাৰে সোণালী সম্পদ। 'ত বুলি ক'লে বেয়া আৰু দুনাই নোপোৱা এনেকুৱা মানুহ আৰু নু নতুন প্ৰজন্ম তুমি যিমানে গায়ক
তাকে শব্দবোৰ দেখিছানে মানে আহ কেনেকুৱা শব্দবোৰ কিমানটা ভাষা অ, কিমান তা ভাষা ন?
বিশ্ব ৰেকৰ্ড কৰি দিছে গৈ, এনেকুৱা গায়ক এজন পাবলৈ আ দোনাই জনম ল'ব লাগিব আক
জনক লব মানে পি আমাৰ অসমত চাগে নহ'বই আৰু।
তাকে কৈছো, আকৌ কেতিয়া জন্ম হয়, তেনেকে। ভাল জীৱ এটা হেৰি নাইকি এয়া হৈ গ'লে সঁচাকে। সেই দা কামে মজে মাজে- মাজে থাকিলে কিবা দুখ লাগিলেও গান শুনো তেনেকে। দুখ সুখৰ মাজতো জুবিন দাকে বিচাৰি পোৱা তেনেকুৱা হোৱা হৈছেগৈ আকৌ সেইটোৱে। অহ, হ'ব দিয়া, অ ঠিক আছে।